অ', শুনিছা
শুনিছো
কি কৰিছা?
এনেই অকমান বাহিৰত বহি আছো, বতাহ লৈ লৈ।
হম, হম, তোমাৰতো টাইমে নাই। তুমি মোক ফোনে নকৰিলা।
উম।
ৰাতিপুৱা পা তুমি ফোন এটাও কৰিব নোৱাৰিলা।
কামতে লাগি থকা হৈছে। আহি পোৱাও দেৰি
অ', কেটাত পালাহি গুৱাহাটী পা?
গুৱাহাটীৰ পা তোমাৰ আঠ আমি তাত ষ্টেশচনত উঠিছিলো এঘাৰটা পচপোন্নত।
অ'।
তাৰপা আমি আহি মেলি পাইছোহি তোমাৰ
অ'। সাতটা কিমানত পাইছোহি।
তাৰপিছত হেল্ল'।
অ'।
অ, তাৰপিছত।
তাৰপিছত আহি পেলাই অলপ দেৰি শলো।
অ',
হ কালি জমনি কেচ এটা হ'ল নহয়।
কি হল।
তোমাৰ হা মইতো শুই গলো।
অ',
ট্ৰেইনত
উম,
সি মোক জগাই আছে।
অ',
টিকেটটো মোৰ হাতত আছে কাৰণে। তাৰপা মই কৰবিয়ে কৈছে আৰু মোক। মই বোলে তিতিটোৰ মুখলৈ চাই উঠি আছো মই টোপনিত একোৱেই গম নাপাও নহয়।
অ',
টিকেট নেদি খ টিকেট নদেখুৱ দেই মই শুই গলো আকৌ।
তেতিয়াই এৰি দি।
এইবিলাক
ত কৰবিহত দি থোৱা ন হয়
হয়টো হয়। মই আকৌ মই সাৰ পাই থাকিম বুলি ভাবিছিলো।
অ',
আৰু ইমান দেৰিকে।
আৰু তুমি ইমান পইছা মই যে তোমাক যে উঠাবলৈ যে ফোন কৰিছো। তেতিয়া মোৰ পাপ্পা আটা ফোন মইতি
তাৰপা আকৌ কৰবে কি কৰিলে?
কি।
আমি ঘৰ পোৱা আগতে গহপুৰ ষ্টেচন প আগতে তাৰে মিছামাৰী নিউ মিছামাৰী তেজপুৰৰ কবি কৰবি তাতে নামি যাবলৈ ওলাইছিলে।
অহ, মিছামাৰীতে।
উম,
তাই কিয় ভাবিলে মানে।
নাজানো কিয় ভাবিলে কি ভাবিলে।
তুপ নতিয়া সেই কলা নেকি।
উম, হ'ব পাৰে। উম, কপাকো আজ যি তোমাৰ আহি পেলাই শুই মেলি উঠাৰ পিছত।
অ',
তাৰপৰা এই পাঞ্জলদাই মানে পেহীহতৰ ঘৰত চুমন বাহ হতৰ
অ',
সিহতৰ ঘৰত এইখন ইণ্ডাকচনখন ফিটিং কৰি থৈ আহিলে।
উম,
ছ দিপেল
অ',
তাৰপা সেইখিনি কৰি থাকোতে জ্বলি গল।
কি জলিলে।
তোমাৰ ফ্ৰিজৰ বৰ্ড ৱা্বিং মেচিনৰ বোৰ্ড সেনেকৈ কৰিৈ কেব এখনো বহুত জ্বলি গ'ল লোড বেছি হৈ গ'ল তাৰাপা মই খোৱাৰ পৰা উঠিলো তাৰ পৰাা মোক ফোন মাৰিছে
উম
ময়ও গম পাইছো মই তমাৰ বৰ্ডখন খুলি থাকোতে আকৌ জ্বলি আছে জ্বলি আছে বৰ্টখন তাৰপ বোলে
প্ৰথমতে তোমাক মতে হাতেলে হয়লে তোমাক কিয় নামাতিলে
প্ৰথম মোকে মাতিছিল মই শুই আছো নো যে
অঁ অঁ
মই শুনচোন অহা গম নাপাও সেইকাৰণে
অ তাৰপা
তাৰাপা আজি যিমান খিনি হয় কৈ থৈ আহিছো তোমাৰ নিগেটিভ পজিটিভ বিলাক চব মানে জ্বলি পেলাই চবতে কাৰেণ্ট আহি আছে
আহ
তোমাৰ ফ্ৰিজটো ফ্ৰিজৰ বৰ্ডখন চেঞজ কৰিলো বেলেগ এখন দি থৈছো
উম
এটা ৰুম মানে গুটিটো চ্বৰ্ট চাৰ্কিট হৈ গ'ল
আহ
এ বহুত খিনি কৰিলো আৰু তাৰাপা কাইলে যাম কাইলে দিনৰ ভাগত গোটেইখিনি জিলকে বিচাৰিব লাগিব ৱেৰ ক'ত শৰ্ট হৈ আছে কি হৈ আছে
অ
তাৰপিছত ঠিক হ'বগে আৰু পিছে তোমালোকে ভাত খালা
উম খালো
উম
মাংসই খালোঁ
মাং কোনে বনালে
আমাৰ লগৰে য নে
অ তুমি হেল্প কৰি নিদিলা
দিছু
হম
আৰু হেৰি তাৰ স্পৰ্টিংটো পচন্দ হৈছে নাই
হৈছেতটো
উ চাই
ধুনীয়া সে
ম ম লক গাল নাই
হম
কি কৈছে
ই হিচ লৈছে
স লৰাাইটোো কনে
নাই নাই নাই দাদা ভালকে দাদাই মোক ভালকে পোৱাই নাই যে লগ
অ এইটো চাৰ্ট ভালকে থৈ দিবা দুইটা একেলগে নলিয়াবা
হম
তুমি বোলে আজি সেইটো পিন্ধিয়ে শুই গলা
উম মই কোৱা নাছিলো জানো মই তোমাক মোৰ বহুত টোপনি ধৰি আছো ৰাতিপুৱা
উম
মই মানে যেনে তেনে আহিলো আৰু লং পেন্ট চেঞ্জ কৰিলো
অ
কৰিব পেলাই তুমি মানে এই তুমি ফোন মাৰিছিলা সকল সময়তে মই হয়তোকে তোমাক কথা বিলাক কৈ কৈ ঘৈ টোপনি গুচি গলো
নাই কোৱা তুমি মোক
অ নকলো সতেন দে মই টোপনি গুচি গলো
মই অকন উঠাচোন উঠাচোন কলেও কথা এটা পাতিম মই নোৱাৰো কথা সেই বুলি কৈ তুমি গলা
হম তোমালোকৰ দেওবাৰে দেওবাৰে মাংস পায় ন মুসকেলত ন
হেল্ল'
হম
হেল্ল'
অ
শুনিছা নাই হেৰিয়ৰ কাপোৰতো কেনেকুৱা
কিহৰ
হা
স্পৰ্টিং টো
অেল হেল্ল' স্পৰ্টিং টো কাপোৰটো কেনেকুৱা আহিছে বোলো পচল হৈছে
উম তাৰমানে গৰম দিনত পিন্ধিব পৰা কাপোৰ আৰু গাত লাগি থকা উম
অ মই যে আৰু কেইটামান চাই থৈছো হা একেটা দামতে যদি আৰু কোন আহে
অ
আ ক দি ন
হ
লাগিব ন
লাগিব
অ আজি তোমালোকৰ কি বনাইছে? ভাত
আমাৰ মাছ-ভাত আজি।
কি মাছ?
মাছ মানে তোমাৰ এইবিলাক বাহিৰা ৰাজ্য বহিৰাগত।
উম উম।
আজিকালি আকৌ অসমৰ মানুহে অসমৰ থলুৱা মাছ খাবলৈ বেয়াই পায়।
কিয়, মোৰ মোৱা মাছটো ভাজি খাবলৈ বৰ ভাল লাগে।
নহয় চবেই ভাল নাপায় আজিকালি। আজিকালি বহুত খিনি মানুহ এই চন্দা মাছ কচ মাছ এইবিলাক খাইহে ভাল পায়।
মই ভাল নাপাও হা। এই যে ডাঙৰ ডাঙৰ মাছটো যে লোকেল মাছ। সেইটো মোৰ ইমান ভাল নালাগে, কিন্তু সৰু সৰুবিলাক যে মোৰ সৰু সৰুবিলাক ভাল লাগে। একদম ভাজি যে খৰখৰিয়াকে। তেনেকে খাবলৈ মোৰ সৰু সৰুখিনি ভাল লাগে।
অ'।
তেনেকে বেছিকে মোৰ মোৱা মাছে ভাল লাগে। বগা- বগা যে একদম বহুত ভাল লাগে মোৰ মোৱা মাছটো খাই।
অ'।
মোৱা মাছটো খৰখৰিয়াকৈ ভাজিব লাগে, ইমান ধুনীয়া লাগে।
অ'।
হয় নে কোৱা।
হয়- হয়।
তুমি কি ভাল পোৱা কোৱাচোন।
কি?
তুমি কি ভাল পোৱা কোৱাচোন, উম। সৰু মাছ নে ডাঙৰ মাছ, অ'।
নদীৰ মাছটো খাবলৈ কিন্তু তাৰমানে পুখুৰীৰ মাছটো টেষ্টটো বেলেগ
অ'।
সোৱাদটো মানে আৰু তোমাৰ নদীৰ মাছৰ সোৱাদটোও বেলেগ।
কোনটো বেছি ভাল।
নদীৰ মাছটো বেছি ভাল হয়, নদীৰ মাছটোত বহুত মি ঠা নিচিনা এটা থাকে সোৱাদ, কিন্তু পুখুৰীৰ মাছ নাথাকে এতিয়া আকৌ আজিকালি এইবিলাক ঔষধ দিয়া মাছবিলাক আহিব লৈছে সেইকাৰণে বেয়া এইবিলাক-এইবিলাক মাছ খালে এইবিলাক হ'লেই খোৱা বোৱা হ'লে, এই এইবিলাকৰ পৰাই কেঞ্চাৰ চেঞ্চাৰ হয়।
উম, সেইটোৱে, এই যে মোৰ নৰ্মেলকৈ সেই মোৱা মাছটোৱে মোক বহুত দিনৰ পৰা খাবলৈ মন গৈ আছে, জানা। এইটো আকৌ নাপাও তেনেকে ন।
অ'।
আকৌ যে অলপ যে দৰিকণাতকে অলপ যে সৰু- সৰু মাছ এটা যে ভাজে পিয়াজ দি
দৰিকনা মাছৰে চাগে সৰু চাইজ।
অ' তাৰমানে দৰিকণাই তাতকে অকমান ডাঙৰ- ডাঙৰ। কৰি যে পিয়াজ দি ভাজে। সেইটো মাছো তেনেকে খাইও ভাল লাগে ন।
উম্।
মই তেনেকে ইমান মাছ খোৱা নহওঁ তাৰ মানে ইমান মই ভাল নাপাও হা বাত লোকেল মাছ বিলাক আমাৰ ঘৰলেকো এনিতাইম লোকেল মাছ থাকে মানে মাছ ছ থাকে বেছ লোকেল মাছে আৰু চব ডাঙৰ। কেতিয়াবা ডাঙৰ কেতিয়াবা সৰু আমাৰ মাহঁতে মানে মাছ খাই বহুত ভাল পায়, মাৰ দেউতা দুইটা সেইকাৰণে মানে আমাৰ মাছ বহুত অনা হয়। আমাৰ মাছ নোহোৱাকে ভাত নাখায়ে কোনেও।
অ'।
মাৰ বোলে পেটলে ভাতেই নাযায়।
মাহঁতে সৰু পৰা ঠাই থকা যে।
অ, সেইটোৱে।
সেইকাৰণে মানে আমাৰ মাছ এনি টাইম লোৱা হয়।
উম।
আমাৰ সেই মাছৰ কাৰণে বহুত পইচা যায় আৰু জানা ইমান দামী দামী মাছ কিনে দেতাই কিছুমান মাছ যে থাকে আঠশ টকা নশ টকা পোন্ধৰশ টকা কেজি সেইবিলাক যে সেইবিলাকো কিনি কিনি আনে খাবলে ভাল হ'ব বুলি তাৰমানে খাই ইমান ভাল পায় আকৌ হা এনেই কব নহয় তহঁতি এতিয়া পইচা নোখোজিবি হা হাতত পইচা নাই তেনেকে কব নহয় তাৰ পিছত পিছ মৰটোতে চাবা একদম মস্ত মাছ এডাল লৈ আহিছে।
মাছ মাছ খাই ভাল পোৱা মানুহ আৰু।
উম তমানে মাছ খাবলৈ পইচা আছে।
কিন্তু বেলেগৰ কাৰণে পইচা নাই।
অ।
অ, অ, অ
হ'ব দিয়া।
হম।
হ'ব দিয়া বলো।
অ কিবা কৰা হবলা।
অ,
উম অ